অ' কি খবৰ?
আপোনাৰ ভাল?
অ', ভালে আছো।
অ' কি কৰি আছিলে।
এ এতিয়া চাহ তাহ খাই উঠিলো। অ' চাহ খাই এতিয়া মানে বাটৰ পিনে অকণ ওলাই ওলাই আহিছো অকমান অকমান খোজ কাঢ়ো যে
অ' খোজ কাঢ়ে ন অ' ভালে কৰে দিয়ক ময়ো সেই চাকি বন্তি দি কৈ ললো। দি কৰি লৈ আপোনাক এতিয়া বাহিৰতে মানে অকমান খোজ কাঢ়িলো। আজি মানে কি হ'ল ডিউটিৰ পৰা অহা তাৰ পিছত ইমান ভাগৰ ভাগৰ লাগিলে গম পাইছে নে! তাৰ পিছতে টোপনি ধৰিলে ত উম বহুত বেছি সেইটোয়ে তাৰ পিছত ইমান টোপনি ধৰিলে টোপনিতটো ধৰা কাৰণে মানে একদম শুই গ'লো
অ ভালে কৰিলে অ টোপনি ভৰতে শুলে ভালে কৰিলে নহ হলে যদি জোৰ কৰি থাকে আকৌ তেতিয়া গাটো বেছি দুৰ্বল হব টোপনি নামাৰা হেতেন দুৰ্বল দুৰ্বল লাগিহেতেন। এতিয়া টোপনি মাৰিলে যে এতিয়া চাবচোন চাহ একাপ খাই দিব
উম। অ তাকে চাহ খালো দিয়ক। এয়া হেই কেক এটা বনাইছিলো এই চুজি দি আৰু চুজি দি বনালো কেক এটা তাৰপিছত এই হেৰি কৰিব চুজিতে ৰিফাইন তেল অকণমান দিব। আপুনি আচলতে ৰিফাইন তেল নেদি দিব। ফেনটো বেয়া যে ঘিওঁ দিব। পাৰিলে ঘিউ দি দিব আৰু গাখীৰ দিব গাখীৰ দি পেলাই চেনি বা উম হেৰি অ অ আপুনি কি কৰিব জানে ধৰি লোৱা আপুনি যদি দুকাপ চুজি লয় তাতে আপুনি ধুনীয়া ধৰি লও চেনি বা মিঠৈ অলপ দিব আৰু আপোনাৰ যিমান মিঠা খাব মন থাকে ন সেইটো চেনীটো মানে চবে বেলেগ উম অ
মিঠৈ দিলে বেয়া পায়? অ অ চেনী দিব আৰু আপোনালোকে যিমান মিঠা হলে ভাল পায় আমি আকৌ
অ আপোনালোকে কম খাই অ কমে খোৱা ভাল কিন্তু আমাৰ আকৌ মিঠাটো বেছি খাওঁ যে!
অ সেইটোয়ে সেইটোয়ে আপুনি সেই চুজিতে চেনি দিব। চেনি দি পেলাই তাতে গাখীৰ সেই দি পেলাই পূৰা মানে অলপ ফেটিব আৰু লৰাই লৈ মিলাই লব। অ', মিলাই লৈ তাত তাতে অকণমান হেৰি দি- দিব ঘিউ দি- দিব। ঘিউ ধৰক তিনি চামুচ মান দিব। ডাঙৰ চামুচে দিয়ে আৰু ঘিউ গোন্ধতটো আহিলে ভাল লাগে। কেকতো খাব তাতে তাৰপছত অ', তাতে তাৰপিছত আপোনাৰ উ'ম তাতে তাৰপিছত আপুনি কি? কৰিব। এয়া কাজু, আলম মন। তাৰ পিছত আকৌ কিচমিচ এইবিলাক দি দিব। এইবিলাকো খুৱা এনেওঁ ভালেই হয়।
অ' আলমণ্ডটো যে দিব অ'। উ'ম সেইটো কাটি- কাটি
অ' কাটি- কাটি দিব সৰু -সৰুকে মিহি- মিহিকে কাটি হ'লে। তাতে মিলাই ধুনীয়াকে পাৰিলে নাৰিকল যদি থাকে। নাৰিকলৰ যে নাৰিকলটো যে। আপুনি ধৰি লওঁ হেৰি কৰি আৰু উলিয়াই লৈ গুড়ি কৰি ৰুকি পেলাই নাৰিকলো অলপ দিব আৰু দি লৈ মানে আপুনি দচ মিনিট অভেনত দিলে। আপোনাৰ কেকতো ধুনীয়াকে হৈ যায়। যায় আৰু খাবলৈওঁ ভাল লাগে সেইটো মানে। আপোনাৰ খালে একো অপকাৰ নকৰে। আচলতে কি জানে ভাতিবেলা মানে চাহৰ লগত বিস্কুট খোৱাকে আপুনি মানে সেনেকৈ যদি কিবা এটা বনাই পেলাই খায়। আপোনাৰ মানে ভোকটোও ক'মে লগত
হয়' সে- সেইটো হয়, যেনিবা আজি আকৌ আমাৰ আৰু মায়ে হেৰি কঠাল দে হে কঠাল অ কঠ লৰ ৰস যে। ওলাই ওলাই থ লৈ তাৰপিছত হেৰি কৰি নহয় হেৰি ৱানাইকলল দিছে তাত পিঠাগুডৰি দিছে দি লৈ তেনেকে মানে আকৌ সাৰ অলপমান দিয়ে। তাৰপিছত পোলাাজিৰা দিয়ে সেনেকে কেক এটা বনাই দি কাটি কাটি দি খেদাইছে এতিয়া চাহ চাহ। খালো গাখীৰ চাহ লগত সিমান ভাল
এতিয়া মানে কি জানে হে সম সময়ৰ ফলবিলাক সময়ত খাব লাগে। গৰমত যদিও কঁঠাল খালে গৰম লাগে তথাপিও মানে কঁঠালটো মানে খাবই লাগে গৰমত। খোৱা বস্তু যেতিয়া ন আমি আকৌ কঠাঁল পিঠা বনাও নহয় বনাই নে আপোনালোকে।
অ বনাই বনাই।
বনাই ন।
কলপাতৰ দি বনাই, আকৌ আমাৰ মাই কি কৰে তেল পি
উম অ ভাল লাগে এই তালৰ নিচিনাকে আৰু তালৰ ৰস
অ অ চালৰিত আহি বাঁহৰ যে আমাৰ গাঁও জকো সেয়া চে প্ৰায় এইবাৰ এই চালনিত। এনেকে পুৰা মাৰি ল'ব তাৰ পাছ তলত চৰিয়া পাৰ লগত তেতিয়া ৰস ৰুলাইন হ। সেই ৰসটো দি তেতিয়া সেনেকুৱা কৰে আজি যে হে কেক বনাইছে কেক বনাই
অ অ তেনেকে ৰসটো উলিয়াই লৈছে আৰু অ আচলতে কি জানে কঁঠাল হওক ক কঁঠালটো মানে তেনেকৈেই ৰস উলিয়াই পেলাই আৰু এটা কাম কৰিব পাৰো কঁঠাল বুলি কওঁতে মান কৈছে ভীম কল যে ভীমকলৰ টো গুটিটো খাবলৈ দিগদাৰ কাৰণে ভীমকল বহুত মানুহে নাখায় নহয় জানো আপোনালোকে নহয় এটা কাম অ অ সেই তাতে ৰুকি পেলাই আপুনি কেকটোতো বনাব পাৰিবই লগতে আপুনি যদি নহয় এনেকৈ ৰূপ থাকি পেলে গুটিকেইটা আঁতৰাই লয় সেয়া ভীমকলতে যদি হাব আপুনি মানে গাখীৰ দি দিয়ে গাখীৰ দি অকমান হেৰি দিব সানি দিব সানি দি পেলাই ধুনীয়াকে জুচ বনাইও খাব
অ জুচ বনাই আমি আমি কেনেকে খাওঁ জানে জুচ বনাই নাখাওঁ আমি। সি হোৱা ডিম্পল অ হেৰি কৰে চালনী মাৰি তেতিয়া আৰু সেইটো কৰিলক কৰি লয় তেতিয়া সেনেকে কেক বনত পিঠাগ গুৰি দিও নাই কল দিওঁ কুলাজিয়া দিও সেনেকে তাৰ পিছত ভাপত দি কেনে অ ভাপত দি কেনে সেনেকে কেক বনাওঁ আৰু এটা কেনেকে বনাও আৰু এটা কেনেকে বনাও হেৰি কঠাল কিবা হেৰি ভীমকলটো পুৰা ফেটি কৰিলা অ লৈ তাৰপিছত আমি চূণ সানি থৈ দিওঁ চূণ অকমান সানি থৈ দিওঁ সেইতি চূন খানি থৈ দিওঁ যে পিচল পিচল টো তেতিয়া নাইকিয়া হৈ যায়
অ' নাইকিয়া হৈ যায় অ চূণটো সানি থোৱা কাৰণে একো অপকাৰ নকৰে নে বাৰু।
কৰে নকৰে। তেতিয়া কি ক'ম ভাতাচা আছ ইয়াত অখচি লোৱা সেইখিনিতে। পানী দিব লাগে পানী দি তাতে পুৰা খচি থাকিবল খচ খচি থাকিত। উ, হেৰি মুঠি মাৰি মাৰি এতিয়া পানী খিনি এতিয়া মুঠি মাৰি মাৰি থাক। বেলেগ এটা পাত্ৰত থম মানে।
উম- উম
তাৰপিছত থতে ৰস। খিনিয়ে আকৌ এ চেকনিয়ে চেকি ভৰা আছে ভৰা থয় তেতিয়া আকৌ সেইখিনি আকৌ সে কিলো। তেতিয়া মুখত দি চাওঁ ত দি চাওঁ মিঠা আছে নে নাই। তেতিয়া মিঠাটো যেতিয়া নাই। হৈ যায় তেতিয়া মানে ধৰক পুৰাহেৰি ডেকচিত দিছিলে পুৰা পগা পগা ওৰতহ এটা ওলাই নহয় চূণৰ চূণ দিয়া যায় যে পানীটো যে ফেন টো পেলাই দিওঁ অ ফেনটো পেলাই দি তাৰ পিছত আকৌ সেই ডেকচিটোৰ পৰা। আকৌ বেলেগ এটা দেশ কি। গম খিন গম হেৰি খিনি বাকী। অ' দি দিওঁ তাৰপিছত তলত তলিতে মানে কি হয় চূণটো একদম পুৰা লাগি ধৰে অ' দেখিলো তেতিয়া সেইটো দেখি তাৰ ন' তেতিয়া দি ধুই লয় তেতিয়াহে। অ' বনাওঁ দেৰি বনাব লাগে আৰু নহলে বেলেগ এটাত বনাব তেনেকে বনাই ৰস খিনি ওলাই লওঁ ওলাই লৈ তাৰপিছত। আকৌ উ পিঠাগুৰি লওঁ সেৰা ৰসে দিয়ে মানে পিঠাগুৰিখিনি তুলি লে তুলি লৈ এতিয়া আমি কওঁ চিঞৰি বুলি কওঁ সেই ৰ নিচিনাক মানে কি ক উ এই হেৰিৰে ৰুটি বনোৱা সেইখনত এনেকে অলপত দীঘলীয়া দীঘলীয়াকে কাটি তাতে দিওঁ দি লৈ তাৰ পিছত চেনি দিব নালাগে সে কল মিঠা
সেইটো মিঠটোয়ে থাকে আৰু কলোৱা মিঠা
অ কলহ মিঠাটোয়ে হৈ যায় মানে ৰচনী নিদি তাৰপিছত সেইটো দি লৈ য তাৰ পিছত গাখীৰ দিওঁ তাৰপিছত আকৌ নাৰিকল নাৰিকল দিওঁ তাৰপিছত সেনেকে কৈ পগা আহ অ অ তেতিয়া সেনেকে তেতিয়া থলত বনাই থৈ দিওঁ ৰাতি
উম উম খাবলৈও ভাল হয় আৰু উম আচলতে মই মানে তেনেকে আচলতে খাই পোৱা নাই বাৰু কেতিয়া বোলে আপুনি বনালে বাৰু ক'বচোন খাই চাম ন কেনেকুৱা লাগে কাৰণ কি হয় ন নতুন নতুন বস্তু তেজ কৰি চালে ভা ভালো লাগে ন সোৱাদ টো ল'বলৈ মন যায় হয় নে নহয় কিন্তু মানে খাই পোৱা নাই তেনেকে আমি এনেই জুচ বনাই খাওঁ নহ'লে মানে
ন জুজ বনা বাৰু জুজ বনাই চাওঁ আমিও খাওঁ বাৰু আমি সেনেকেও খাওঁ এয়া সেনেকে খাবচোন বনাই
অ কঠালৰ গুটি খাই নে কঠালৰ গুটি আকৌ যে লাই লাইহে ৰঙালাও ৰঙালাও আগ দি
অ ৰঙালা আগ কি হেৰি খাৰ খাওঁ খাৰ খাওঁ
খাই ন অ আমিও খাও কঠালাৰ গুটি আৰু ৰঙালাও আ খাৰ দি আপোনালোকৰ সাৰ আছিলে নেকি বাইদে উ
অ আছে
খাৰ আছে ন অ আপোনালোকৰ ঘৰত তাতে সাৰ বনাই মানে আৰু ন
অ ঘৰতে বনাও এই কলগছ কাটি কিনে তেতিয়া মানে কি কওঁ সেই দীঘল দীঘ ভালকে কাটি তেতিয়া ৰ'দত শুকাই তেত
অ পুৰি লয় আও তাৰপিছত সেইটো থৈ দিয়ে ধুনীয়াকে ন কলহ এটাতে ভৰাই বোলে আগতে আকৌ আমাৰ কলহ এটাত তে ভৰাই পেলাই থৈ দিয়ে তেতিয়া বোলে বহুত দিনলৈ বেয়া নহয় সেই সাৰটো আও কি জানে নে দোকানৰ সাৰটো চুক নাই আপোনাৰ দোকানৰ সাৰটো যদি আপুনি আনে তিনি বা চাৰি দিন বনালে এটা বটল শেষে হৈ যায় কিন্তু আপুনি যিটো ঘৰত মানে বনোৱা যায় সেইটো চুক
সেইটো অ সেইটো শাৰ দি মানে কাপোৰ ধুব পাৰে
অ কাপোৰ ধুব
অ কাপোৰ ধুব পাৰে আহ অ আগৰ দিনৰ মানুহ সেনেকে সাৰ দিয়ে কাপোৰ কৰিছিল ন
উম অ ঔটেঙা গুটি দি মোৰ ধুইছিলে বীজটো যে পিছল হয় যে চুলি খিনি সেইয়া তেতিয়া মানে ধৰি লও সেইবিলাক বস্তু উম সেইটোৱে অ আগতে ত ক'ত আছিলে আৰু সেইটোৱে সেইটোৱে মানে কি আমাৰো মানে তেনেকে ধৰি লোৱা ব্যৱহাৰ কৰা যায় কিছু কিছুমান বস্তু কিছুমান বস্তু ব্যৱহাৰ নকৰা যায় হয় আপুনি মানে কি আৰু চব বস্তু সময় সাপেক্ষে সলনি হৈ হৈ গৈছে যে হয় সেইটো কাৰণে মানে উ বাকী এনে আপোনালোকৰ ভালেই আৰু ন চবৰে অ চবৰে মানে ছোৱালী আমাৰো ভালেই দিয়ক চবৰে ঘৰত আহিছিলে নে নাই ছোৱালী কেইজনী
ঘৰত অহা নাই। আহিবহে, এতিয়া মানে বেমাৰ হৈ আছে যে, মানুহজনী বেমাৰ হৈ থকাৰ কাৰণে ঘৰত গুচি আহিব দি। বোলে বেমাৰ ভাল নহয় যদি তাত ডট ডক্তৰক দে খাইছে মানে
অ', অ', ঠিকে আছে দিয়ক, উম, উম, ঠিকে আছে দিয়ক ন' বাইদেউ আকৌ পিছত ফ্ৰী হ'লে ফোন কৰিম মোৰ কাম এটা আছে। অ', হ'ব দিয়ক অ'।